শুনিছা নাই?
হয় শুনিছো কি কৰি আছে?
অ', এয়া তোমাৰ ঘৰতে আছিলো ভাত পানী খাই উঠিছো তুমি?
অ', অ', বাকী খবৰ ভাল?
বাকী ভালে ভালে তোমাৰ?
এইয়া আছো। বাকী গৰম কেনেকুৱা পৰিছো উম, খালো অ'।
অঁ', বাকী গৰম তোমাৰ যথে যথেষ্ট গৰম দেই।
উম, উম, তাকে এই গৰমত এতিয়া এ ৰাস্তাত হাহোৱা খাবলৈাকে ওলাই আহিছো মই
হেল্ল'?
হয় তুমি কি কৰি আছা?
মই এয়া আছো এই এনে আগফালে ওলাই আহিছো। হেল্ল' শুনিছা নে নাই?
বাকী এতিয়া তোমাৰ উম। গৰম বন্ধ এতিয়া দিলে তোমাৰ কলেজৰ ফালৰ পৰা কিবা প্ৰজেক্ট চজেক্ট দিছে নে নাই?
প্ৰজেক্ট চজেক্ট তোমাৰ মানে আছে বাৰু।
হয় হয়।
অ', তোমাৰ মানে কি হৈছে আমাৰ এই চামাৰ কেম্প আছে যে
হয় হয়।
চামাৰ কেম্পত মানে কি হৈছে আমাৰ ৰিপৰ্ট এটা লিখিব দিছে মানে।
হয় হয় হয় আমাৰো দিছে বাৰু তাকে মই তোমালে মোৰ সেই প্ৰজেক্টটোৰ ওপৰতে আলোচনা কৰিম বুলি অকণ মানে তাৰ পৰা সবিশেষ জানিম বোলে তোমালৈ ফোন লগালোঁ। মানে বিষয়টো হয় এতিয়া বিষয়টো হৈছে যে মানে এতিয়া বৰ্তমানৰ যি পৰীক্ষা নম্বৰ আৰু তাৰ লগ মানে বিপৰীতে যি দক্ষতা সফলতাৰ বাবে কোনটো অধিক মানে গুৰুত্ব গুৰুত্বপূৰ্ণ গুৰুত্বপূৰ্ণ হয় এতিয়া মানে মই জানিব বিচাৰিম যে তুমি এতিয়া প্ৰথমতে অ', কোনটোক বেছি মানে প্ৰিয়ৰিটি বা মানে গুৰুত্বপূৰ্ণ হিচাপে তুমি এ নিৰ্বাহণ যে পৰীক্ষাত পৰা নম্বৰ নে যি দক্ষতা তাক তুমি পোন প্ৰ্থমে গ্ৰহণ কৰিবা এতিয়া তুমি কোৱাচোন বাৰু তাৰ বিষয়ে যে তুমি কোন ঠিক পোনপ্ৰথমে তুমি ক'ব বিচাৰিবা যে এইটো হয় এইটো বৰ্তমান সময়ত বহুতেই প্ৰয়োজনীয়।
হয় হয় হয় প্ৰথম কথা প্ৰশ্নটো যথেষ্ট গভীৰ। হেল্ল' শুনিছা?
ঠি আছঁ কা
প্ৰথম কথা প্ৰথম কথা প্ৰশ্নটো একদম বাস্তৱসন্মত আৰু গভীৰ প্ৰশ্ন কাৰণ এফালে এফালে দক্ষতাৰ কথা আহিলে এফালে তুমি ফোন নম ফোন নম্বৰৰ কথা ক'লা পৰীক্ষাৰ হয়নে
হয় হয়
এতিয়া চোৱা এই যোনটো পৰীক্ষা কেন্দ্ৰিক যোনটো চিন্তাাধাৰা সেই পৰীক্ষাকেন্দ্ৰিক চিন্তাধাৰাত আচলতে মোৰ অনুসৰি এটা বেলেগ অৰ্থত প্ৰকাশ কৰা হোৱা নাছিলে বা প্ৰচলন কৰা হোৱা নাছিলে মানুহে মানুহৰ ধাৰণা সময় অনুসৰি এনেকুৱা ধৰণে পৰিৱৰ্তন হৈছে যে তাৰ মূল যোনটো উদ্দেশ্য আছিলে সেই উদ্দেশ্যত তোৰ পৰা কিন্তু ভালদৰে কাটি গৈছে গম পাইছা
ভালে গাড়ী আছে হয় নিশ্চয় নিশ্চয়
হয় এতিয়া চোৱা প্ৰথমতে এতিয়া মই যদি সাধাৰণভাৱে চাওঁ আমি এটা নতুন বিষয় এটা অধ্যয়ন কৰিছোঁ বিষয়টোৰ বিষয়ে অধ্যয়ন অধ্যয়ন কৰি কৰি তাৰ বিষয়ত আহ সেই বিষয়টোৰ ওপৰত এটা আমি পৰীক্ষা দিয়াটো গুৰুত্বপূৰ্ণ যে আমি বিষয়টো বিষয়টোৰ পৰা কিমান খিনি বুজিলো প্ৰকৃততে কিমান খিনি বুজিলো কিমান খিনি জানিলো বা
ি আয়ত্ব কৰিলেও হয় হয় হয় জ্ঞানৰ লগতে কিমানখিনি কৌশল আমি জানিলো হয় হয়
হয় হয় সেই সি সি আচল্ততে তাৰ ভিত্তিতে সেই পৰীক্ষাৰ কৌশলটো উদ্ভাৱন হৈছিলে আৰু তাক তাৰ মানটো নিৰ্ণয় কৰিবৰ কাৰণে নম্বৰৰৃষ্ট হৈছিলে পৰীক্ষা কেন্দ্ৰিক যোনটো ব্যৱস্থা
হয় কোন কিমান স্তৰ আছে তাক চ ন কৰে হয়
হয় হয় হয় কিন্তু কিন্তু আমাৰ সময়ৰ পৰিৱৰ্তনৰ লগে লগে এই স্তৰটো এনেকুৱা ধৰণৰ হৈ গ'ল যে আমি শিকাৰ কৌশল বা আয়ত্ব বা জ্ঞানসমূহৰ ওপৰত কেনেধৰণে আহৰণ কৰিব লাগে কেনেধৰণে শিকিব লাগে সেইখিনিৰ ওপৰত গুৰুত্ব নিদি যেতিয়া আমি সেই অকল স্তৰকেইটাত গুৰুত্ব দিবলৈ ললো বা নম্বৰৰ পিছত দৌৰিবলৈ ললো তেতিয়াই আমাৰ কি হৈ গ'ল অধ্যয়নৰ অধ্যয়নৰ বা জনাৰ প্ৰতি আগ্ৰহটো কমি গ'ল হয়নে এতিয়া প্ৰথম কথা চাবা এতিয়া এটা কথা যদি ডাইৰেক্টলি চাবলৈ যাওঁক আমি দক্ষতা আহৰণ কৰিলে আচলতে কথাখিনি আমি পাৰিম যদি মই নেওতা খ হয় যদি মই নেওতা খ জানো তেনেহ'লে পুৰণ অংক বা যোগ অংক বা বিয়োগ অংক মই কৰিব জানিম হয়নে
হয় হয়
হয় গতিকে যদি মই কৌশল খিনি বা মই তাৰ জ্ঞান খিনি আহৰণ কৰো তেনেহলেতো মই তাৰ যিখিনি যিসমূহ পৰীক্ষা হ'ব পৰীক্ষাৰ প্ৰশ্নখিনিটোম নিশ্চয় কৰিব পাৰিম
হয় হয়
কিন্তু কিন্তু আহ বৰ্তমান সময়ত কি দেখা পোৱা গৈছে যে মানুহে সেই বা ছাত্ৰ ছাত্ৰী সমূহে সেই শিকাৰ প্ৰতি আগ্ৰহটো কমি কেৱল কি ধৰণে নম্বৰ আহৰণ কৰিব পাৰি তাৰ বাহিৰত দেখা গৈছে এতিয়া সেই ক্ষেত্ৰত তুমি যদি
তুমি ঠিকেই না এতিয়া সৰু সৰুৰ পৰা নম্বৰৰ যি মানে এ উ পিতৃ মাতৃয়ে মগলৰ যি পোক সোমাই দিছে তাৰ ফলত নেকি এতিয়া বৰ্তমান সময়ত যি ছাত্ৰ ছাত্ৰী আছে সেই সকলে বৰ্তমান নম্বৰৰ পিছতহে বেছি ধৰি থকা দেখা পোৱা যায়
হয় হয় হয় নিশ্চিত ৰূপে
এতিয়া এতিয়া তুমি ঠিকেই ক'লো বাৰু এতিয়া বৰ্তমান সময়ত যি এতিয়া নম্বৰ সেই নম্বৰক লৈ আহ বৰ্তমান সময়ত যি এতিয়া মানে তোমাৰ কম্পিটিশ্যন চলি আছে সেয়াও এতিয়া অত্যাধিক হৈ আছে কিন্তু অ এতিয়া তাৰ লগতে তুমি লক্ষ্য কৰিছা নে যে বৰ্তমান সময়ত যিসকল এতিয়া নম্বৰৰ পিছত নাই ধৰা বৰ্তমানত যিসকললে ভাৱে নিজৰ দক্ষতা থাকিলেই আহ সমাজৰ সফল হ'ব পাৰি সেই যিসকলেতি যিসকলে এতিয়া দক্ষতাৰ ওপৰত নিজকে আহ সম্পূৰ্ণৰূপে এ ত্যাগ কৰি তেওঁলোকে বিশ্বাস কৰিছে যে মই এজন উদ্যোগপতি হ'ম মোৰ নিজৰ দক্ষতা আছে মই এজন উদ্যোগপতি হ'ম। বা তেওঁলোকে একদম মানে যি শিক্ষাৰ যি ক্ষেত্ৰত সেই শিক্ষাৰ ক্ষেত্ৰতো একেবাৰে আওফলীয়া কৰিব পেলাই আছে আৰু। তাৰ বিপৰতে তেওঁলোকে নিজৰ আহ মানে নিজেই ইমান মানে বিশ্বাস সী হৈ গৈছে ইমানে কনফিডেন্ঞ্চ আহি গৈছে যে মই এজন সম এতিয়া বৰ্তমানৰ যি যুৱ সমাজ। সেই সেই যুৱ সমাজে মানে যুৱ সমাজৰ মাজত যিতিয়া উদ্যোগপতি হোৱাৰ যি আগ্ৰহ সেই আগ্ৰহ কিয় বৃদ্ধি পাইছে?
হয় হয় চোৱা প্ৰথম কথা প্ৰথম কথা এতিয়া এটা কথা কি চলি আছে তুমি গম পোৱা যে এ আমাৰ মাজৰ যুৱ প্ৰজন্মৰ মাজত এটা কথা খুব চলি আছে যে এইে পেপাৰ এই পে- এই চিট অফ পেপাৰ কেনট দিচাইট ইয়ৰ ফিউচাৰ সেই কথাখিনি চলি আছে হয়নে?
হয়, হয়, হয়। হয়, হয় মানে যিসকলে যি হয়, হয়। এতিয়া মানে বৰ্তমান এইটো হৈছে যে যিসকলে মানে নম্বৰ পিছত দৌৰিব পৰা নাই সেইসকলে নিজৰ সেই শিক্ষা ক্ষেত্ৰৰ পৰা বহুত দূৰত থৈ আহ এইটো মানে এইটোকে বিশ্বাস কৰি লৈছে যে আহ যে নম্বৰে জীৱনত একো ক'ব নাই মোৰ নিজৰ দক্ষতা আছে মই সেই দক্ষতাৰ দম মই মানে মই এজন উদ্যোগপতি হ'ব পাৰিম বৰ্তমান সময়ত হয় নে নহয়? তুমি কি ভবা এই ক্ষেত্ৰত এ আগ্ৰহী মানে কিয় বৃদ্ধি পাইছে ইমান আগ্ৰহ?
হয়, হয় প্ৰথম কথা আজিকালি আজিকালি এনেকুৱা ধৰণৰ যোনটো মনোভাৱ মানুহৰ তুমি যোনটো ক'লা যে শিক্ষাৰ ক্ষেত্ৰৰ পৰা কিছু কিছুমানে আঁতৰি আহিছে আহ উদ্যোগপতি হোৱাৰ যোনটো ম মানসিকতা গঢ়ি উঠি। উঠিছে সেই কথাটো আচলতে প্ৰথম কথা সামাজিক মাধম্য মম ব্যৱহাৰকাৰীৰ ক্ষেত্ৰত আজিকালি খুব বেছি দেখিবলৈ পোৱা যায়। কাৰণ কি হৈছে! বৰ্তমান সমাজত এনেকুৱা এটা ৰিভলিউচন চলি আছে যে তোমাৰ পৰিয়ালৰ প্ৰথম মিলিয়নাৰ হোৱা বা প্ৰথম বিলিয়নাৰ হোৱা এতিয়া যিহেতু প্ৰথম উত্ত্ৰিলিয়না আমাৰ এ এলনমাৰ্কস ডাঙৰীয়া হোৱাও দেখা পোৱা গৈছে। সেই ক্ষেত্ৰত কি হৈছে মোৰ মতে ই ইনফ্লয়েন্ঞ্চ ইনফ্লয়েন্ঞ্চ হৈ গৈছে মানে যিসমহ যুৱ প্ৰজন্ম আছে। এতিয়া তোমাৰ ধৰা আহ তেওঁলোকৰ সামাজিক মাধ্যমৰ যিসমূহ তেওঁলোকৰ আহ হেৰি আইডিয়েল আছে বা যিসমূহ ইনফ্লুৱেঞ্চাৰ আছে তেওঁলোকে ফ'ল' কৰে তেতিয়া তেওঁলোকৰ লাইফষ্টাইল তেওঁলোকে ডেইলি দেখি থাকে।
দেখি থাকে হয়।
হয়, ডেইলি দেখি থাকে কাৰণ আৰু তেওঁলোকে সেইটো দেখি এইটো কথা মনত সোমাই গ'ল। যে মিলিয়নৰ বিলিয়নৰ হোৱা ইমান টান কাম নহয় মানে একচুৱেল ৰিয়েলিটি তেওঁলোকে যোৱা নাই ডেইলি লাইফ ষ্টাইল দেখি সেইখিনি কৰিছে। আৰু যোনটো আৰু তেওঁলোকৰ যোন বিলাক ইনফ্লুৱেঞ্চাৰ বিলাকে কয় যে ইমান খিনি পঢ়াৰ নপঢ়িও, মই আজি ইমান খিনি টকা ঘটি আছোঁ বা ইমানখিনি পঢ়া শুনা বা ইমানটো ডিগ্ৰী নথকা স্বত্বেও, মই আজি ইমানটো কোম্পানীৰ মালিক, মই আজি ইমান খিনি ট্ৰেডিং কৰিছোঁ মই ইমানখিনি কৰি পৰিয়ালৰ প্ৰথম প্ৰথমজন মিলিঅনাৰ হৈছোঁ কম বয়সত মিলিঅনাৰ হৈছোঁ আচলতে এই কথাখিনি আ, মোৰ মতে বৰ্তমান প্ৰজন্মৰ যোনটো মানসিকতা মানসিকতাটো বাস্তৱ সন্মত নহয় আচলতে। যাৰ ফলস্বৰূপে শিক্ষাৰ পৰা তেওঁলোকে বা কঠিন ৰাস্তাটোৰ পৰা যোনটো বাস্তৱ সত্য, সেই ৰাস্তাটোৰ পৰা পলাই তেওঁলোকে কি কৰিছে এটা সহজ আৰু সহজ এটা ইমাজিনেশ্যন বা তেওঁলোকৰ ধাৰণামূলক এটা হেৰিয়লৈ বাটলৈ গতি কৰিছে য'ত উদ্যোগী হোৱাৰ সপোন আচলতে উ উদ্যোগী - উদ্যোগী হোৱাৰ যোনটো মূল কষ্ট, সেই কষ্টটো তেওঁলোকে গমেই পোৱা নাই।
হয়, হয়, গমেই পোৱা নাই হয়।
সেই সেই দিশে ধাম মান হৈছে য'ত তেওঁলোকে শিক্ষাৰ প্ৰতি আসক্তি আসক্তিটো কমি যোৱাৰ লগে লগে এনেধৰণৰ এটা মনোভাৱ গঢ়ি উঠিছে বুলি মই ভাবো।
হয়, হয়, এতিয়া আপোনাৰ তেওঁলোকে যি হয় দেখিছে মানে ইণ্টাৰনেটত যি দেখি পেলাই ভাবিছে যে এয়া বহুত সহজ হয় মানে অ, অলপ কষ্ট কৰিলে পোৱা যাব, কিন্তু আচলতে তেনেকুৱা নহয় হয় নহয়, চাব গ'লে শিক শিক্ষাৰ যি নম্বৰ নম্বৰ পিছত দৌৰিলেও নহব একচুৱেলি আৰু বৰ্তমান সময়ত দক্ষতাৰ পিছত দৌৰিলেও নহব আমি আ, দুয়োটাকে সমানে বজাই ৰাখি নিজৰ যি স্কিল নিজৰ যি আমাৰ দক্ষতা আছে নিজৰ যি আমাৰ কৌশল আছে সেইটোক আমি আৰু যাতে ইম্প্ৰভ কৰিব, তাৰ ওৰত গুৰুত্ব দাটো বেছি এ গুৰুত্বপূৰ্ণ বুলি এতিয়া মই ভাবো, তুমি কি ভাবা ইয়াৰ কথা?
হয়, হয়, হয়, হয়, নিশ্চিত ৰূপে নিশ্চিত ৰূপে কাৰণ আ, চোৱা দক্ষতাটো যথেষ্ট গুৰুত্বপূৰ্ণ কাৰণ আ, তোমাৰ দক্ষতা নাথাকিলে মোৰ মতে এটা ভাতৌ শিক্ষাৰ সহায়তহে তুমি নম্বৰ আহৰণ কৰিব পাৰিবা। গম পাইছা, এতিয়া এতিয়া মই এ হয়, হয়, এতিয়া এতিয়া মই এটা কথা বিশ্বাস কৰোঁ কি যে দক্ষতা থকা ব্যাক্তি সকলে কেতিয়াও কিন্তু শিক্ষাক অৱহেলা নকৰে। গম পাইছা যিসকল যিসকল যিসকল লোকৰ প্ৰকৃততে দক্ষতা লোক দক্ষতা ব্যক্তি বা দক্ষা গুৰত্বপূৰ্ণ ব্যক্তি, তেওঁলোকে সদায় নতুন নতুন বস্তু শিকিবলৈ বিচাৰিব। নতুন নতুন বিষয়ে জানিব বিচাৰিব, ন' নতুন নতুন কাম কৰিব বিচাৰিব। কেতিয়া বেলেগ বস্তু বা বেলেগ কিবা বিষয়ক তেওঁলোকে এ হেৰক জ্ঞান নকৰে বা অৱহেলা নকৰে, মই সেইটো কথা বিশ্বাস কৰোঁ আচলতে।
হয়, হয়, এতিয়া বৰ্তমানত দেখা গৈছে যে যিখিনি আমাৰ বহুত বহুতো আই আই টি এন বৰ্তমান সময়ত আন এমপ্লয়মেট হয় থকা দেখা পোৱা গৈছে বহুতো, এনে এতিয়া যিখিনি আই আই টি, নিট যি দি পেলাই বহুতো ডক্টৰ ইঞ্জিনিয়াৰ বনি যাব, বৰ্তমান সময়ত আনএমপ্লমণ্ট হৈ থখা দেখা পোৱা গৈছে, আৰু বহুতো নপঢ়া নুশুনা আগত থাকিও আন এমপ্লয়মেট হৈ থকা দেখা পোৱা গৈছে, তাৰ ভিতৰত কোনসকল এতিয়া বৰ্তমান সময়ত হেৰি ছাকচেছ হৈছে তুমি গম পোৱা নে, যিসকলে নিজৰ নিজৰ যি স্কিল তাৰ ওপৰত আ, তেওঁলোকে কাম কৰি নিজৰ যি আ, কৌশল আছিলে সেই সকলক আৰু ইম্প্ৰুভ কৰি তেওঁলোকে সেই কৌশল সেই স্কিলকে তেওঁলোকৰ মেইন যি ৱেব ৱেপেন ৱেপেন হিচাপ ব্যৱহাৰ কৰি তেওঁলোকে বৰ্তমানত সময়ত নিজৰ চাকচেছৰ থিয় হৈ আছে। হয় নহয় এতিয়া বহু লোকে এতিয়া হয়, হয় এতিয়া বহুলোকে সেই যি লোকৰ যি আনৰ যি কি তাকে মানে কপি অ' কপি কৰি মানে প্ৰতিকৰণ কৰি কপি কৰি নিজকে সেই ঠাইত পোৱা নাই পোৱামগৈ বুলি ভাবি আছে কিন্তু একচসুৱেলি তেনেকুৱা নহয় প্ৰত্যেকে নিজৰ নিজৰ যি আহ বিচাৰিব লাগিব প্ৰথম আমি বিচাৰিব লাগিব যে আমাৰ মাজত কি কৌশল আছে কিন্তু বৰ্তমান সময়ত সেই কৌশল নিবিচাৰি আনে যি কৈছে তাক কৰিবলৈ বিচাৰি মানুহে নিজৰ কৌশলো পাৰিছে আনৰ আনৰতটো আয়ত্ব কৰিবলৈ মানে তোমাৰ এতিয়া ঘন চিৰিকাই যেনেকে তোমাৰ মৰাৰ খোজ দিয়া বোলে যেনেকে
গতে হয়, হয় নিশ্চিত ৰূপে, নিশ্চিত ৰূপে হয় হয় মৌৰা খোজ দিবলৈকৈ নিজৰ বাটকে পাহৰিছে বা নিজৰ খোজকে পাহৰিছে তেনেকুৱা ধৰণৰ হৈছে
হয়, হয়। হয়, হয় তেওঁলোকে মানে গমেই পোৱা নাই যে মোৰো কিবা এটা কৌশল আছে মোৰ কিবা এটা অ', দক্ষতা আছে নিজৰ কোনো এটা কামত কিন্তু তেওঁলোকে সেইটো বিচাৰে মানে ব্যৱহাৰ কৰিব বিচৰা নাই। তেওঁলোকে ইণ্টাৰনেটৰ এতিয়া ডিজিটেল ৱৰ্ল্ডত যিখন দেখি আছে তেওঁলোকে সেইখিনিহে ফল' কৰিব বিচাৰিছে হয় নে নহয়। কিন্তু তেওঁলোকে নাজানে যে যিখিনি এটা বৰ্তমান সময়ত মিলিনাৰ বিলিনাৰ বনি আছে সেইখিনি তেওঁলোকৰ নিজৰ ক ফুলৰ বলত বনি আছে হয় নে নহয়। তেওঁলোকে আনৰ যি কৌশল সেয়া আনৰ কৌশ হয় আনৰ কৌশল ব্যৱহাৰ কৰি তেওঁলোক ইমান ডাঙৰ পজিচনত থকাকে নাই কিন্তু বৰ্তমানৰ যুৱক সমাজে ভাবি আছে যে আমিও তেওঁলোকৰ দৰে তেওঁলোকৰ যি ৰোট সেয়া ফল' কৰি আমি তেওঁলোকৰ সমানত পাব পাৰিমগে কিন্তু আচলতে এটা ভুল বহুত ভুল ধাৰণা হয় নে নহয়।
ধাৰণা ধাৰণা ধাৰণা ভুল ধাৰণা কাৰণ এতিয়া তুমি যিমানখিনি কথা ক'লা
হয়, হয়।
এতিয়া যিমানখিনি এতিয়া তুমি যিমানখিনি কথা কৈা আচলতে গোটেইখিনিয়ে আমাৰ বাস্তৱ জীৱনত প্ৰতিফলিত হোৱা দেখা পোৱা যায় কথাখিনি যে মোৰ যোনটো কথা কৈছো যে আমি আমাৰ আদৰ্শ সদায় এজন ব্যক্তি ল'ব লাগে যোনজন ব্যয়ক্তিৰ পৰা আমি বাস্তৱ কথা খিনি শিকিব পাৰো আচলতে যোনজনে কেৱল এটা আনুমানিকভাৱে কেৱল মটিভেশ্বন নোযোগাই যাতে তোমালোকে কৰিলে পাৰিবা বোলে এটা মিছা যাতে আমাক এটা আশা নিদিয়ে প্ৰকৃত সত্যখিনি প্ৰকৃত সত্যখিনি প্ৰকৃত কষ্টখিনি আমি চাব লাগিব প্ৰত্যেকটো সফলতা আঁৰত কিমান খিনি হাৰ ভগা পৰিশ্ৰম আছে সেই পৰিশ্ৰম খিনি দেখা পাব লাগিব তেতিয়াহে, তেতিয়াহে আচলতে আমি সপোন সপোন হয় হয় এতিয়া এতিয়া সেই ক্ষেত্ৰত মই এটা কথা বিশ্বাস কৰো ডক্টৰ এ পি জে আব্দুল কালামে কৈছিলে যে আহ কি হেল্লো'। শুনি আছানে।
অ', হয় হেল্লো'।
সেই ক্ষেত্ৰত ডক্টৰ এ প জে আদুল কালামে এটা কথা কৈছিলে যে সপোন দেখা, সপোন দেখা সপোনে বাস্তৱলৈ ৰূপান্তৰিত হ'ব আৰু বাস্তৱৰ ফলশ্ৰুতি হৈ যাব কাম গতিকে মই বিশ্বাস কৰো যে আমি কৰ্ম কৰিব লাগে আৰু কৰ্মৰ ফল আমি যদি ভাল ফল সদায় ভাল হ'ব আৰু বেয়া কৰ্মৰ ফল সদায় বেয়া হ'ব গতিকে মই ভাবো আমি প্ৰত্যেকটো প্ৰত্যেকটো কাম কৰা আগতে সুক্ষ্ম বিশ্লেষণ বা বাস্তৱ দৃষ্টিভংগী থাকিব লাগে আৰু আনৰ যাতে এটা যাত্ৰা পথক আমি চকু মুদি বা অন্ধভাৱে অনুসৰণ নকৰি তাৰ বিষয়ে আমি ভালকৈ জানি শুনি বা ৰিচাৰ্চ কৰি অনুসৰণ কৰাটো দৰকাৰ, গতিকে মই ইমানখিনিয়ে ক'লো আজিৰ কাৰণে।
হয় হয়, ঠিক আছে তেতিয়াহ'লে আজি আজিলৈ ৰাখিছো তেতিয়াহ'লে। আহ, আজি বহুতো সময় হৈ আছে এতিয়া শোৱাৰ সময় হৈ আছে যিহেতু।
হয় হয় নিশ্চিতভাবে নিশ্চিতভাবে।
হয় হয় ঠিক আছে তেতিয়াহ'লে ৰাখিছোঁ আজিলৈ, বাই।